অঁহ।
গুড আফ্টাৰনুন।
এইয়া ঘৰতে, তুমি?
অ ঘতে আছো, কি কৰি আছ?
মই এইয়া তোমাৰ এই চাহ অকমান খাই বহিছো এই
অ ইফালে গৰম ইফালে গৰম
অ গৰম তোমাৰ আগবেলা তোমাৰ ৰ'দ নহয় পুৰা। তাৰপিছত পিছবেলা সময়লৈ আকৌ বৰষুন বতৰটো ইফালে ক'লাকৈ আহি অকণমান বৰষুণ দিলে, কিন্তু তোমাৰ গৰম কমা নাই বৰষুণ দিছে যদিও। তোমালোকৰ সেইফালে।
আমাৰ এইফালে ৰ'দ দিয়ে আছে, পিছবেলা বৰষুণ এজাক দিছিলে ইমান ডাঙৰ নহয় বাৰু।
অঁ তাকেই হে তেনেকুৱাই কৈ আছে বতৰ টো।
বাকী মা হতে কি কৰি আছে, দেউতা, বাইদেউ ।
অ মা হত আছে তোমাৰ এই মায়ে ভাত বনাই আছে দেউতা তা ফেনৰ তলতে বহি আছে। গাঁৱলৈ গাঁৱলৈ গৈছিলে তাৰপিছত বায়ে মাকে লাগি মা লগত লাগি সহায় কৰি আছে ভাত চাত বনোৱাত।
অ', ভাত বনাই আছে মায়ে। তোমাৰ কলেজ খোলা আছিল নে বন্ধ।
কলেজ খোলা, আমাৰ ক্লাছ হৈ আছে তোমাৰ পৰীক্ষা আছে। সোমবাৰ সোমবাৰৰ পৰা ক্লাছ হৈ আছে।
গৰমৰ বন্ধ পালেহিয়ে নহয় ন।
গৰম বন্ধ পালেহি পৰীক্ষাৰ পিছতে তোমাৰ পৰীক্ষা হব। পাঁচ ছয় দিন মান তাৰ পিছতে তোমাৰ এক তাৰিখৰ পৰা বন্ধ এক জুলাইৰ পৰা
গৰমৰ বন্ধ প্লেন কি কি আছে?
গৰম বন্ধৰ প্লেন তোমাৰ তেনেকে ইমান ভবা নাই, বাৰু কিন্তু পৰীক্ষা দিয়াৰ পিছত তোমাৰ অলপ পঢ়িবলৈও আছে মানে প্ৰথম কথা অকমান মানে অকল পঢ়াতে নিদিওঁ গোটেই টাইমটো তোমাৰ আ এটা টাইম অকণমান পঢ়িম তাৰপিছতে গম বন্ধত অকণমান -অকণমান ওলাইো যাম দূৰলৈ নাযাওঁ আৰু বন্ধুৰ লগতে অকণমান ওলাইও যাম। অকণমান ফুৰিবলৈ ওচৰ জেগা এটালৈ
উ'ম
সেইখিনি ভাবিছো আৰু তাৰপা বাকী অন্যান্য যিবিলাক কাম আছে। বাহিৰা অলপ কিতাপ চিতাপ পঢ়াই সেইখিনি কৰিম। পঢ়া পঢ়াতটো নিম অকমান আগুৱাই মানে ইমান খিনি অকমান ধ শি কৰিবলে আছে সেইখিনি কৰিম আৰু বাকী। অকণমান সেয়াই আৰু তোমাৰ
গৰম গৰম বন্ধত যদি তোমাৰ অকমান টাইম উলিয়াব পাৰা, তেতিয়া আমাৰ ফালে আহিবা এপাক।
অ তাকেহে মই ভাবিছিলো এই ওলাই যোৱা কথাটোত মই তোমাক কম বুলি ভাবিছিলো। তোমালোকৰ ঘৰফালে পাক যাম বুলি বহুত দিন যোৱাও নাই নহয়।
অ এই তোমালোকৰ ঘৰ ওচৰৰ উৎপলৰ কি হ'ল। সি এডমিশন ক'ত ললে।
অ', তাৰ তোমাৰ হোৱাই নাই, এই সি মানে তোমাৰ এই সিহঁতৰ হেৰি দিয়াই নাই যে তোমাৰ হত এপ্লাই কৰি থোৱা আছে। এপ্লাই হিচাপত মানে সিহঁতৰ ৰিজাল্টো দিয়া নাই মানে ৰিজাল্ট হিচাপতহে কলেজত দিয়ে। আজিকালি আহিলো সেইটো দিয়া নাই মানে।
সি এতিয়া বেলেগত কৰবাত এন্ট্ৰেন্ছ দি পাছ কৰিছে নে নাই। বি, এ, চি কৰিব সি।
বি এ চি কাৰণে পঢ়াই থৈছে। তোমাৰ এন্ট্ৰেন্ছ এটাত দিছিলে। তোমাৰ তাৰ পাৰ্ছেন টেষ্টতো নিমিলিলে মানে। সেইকাৰণে সেইটোত নহল মাধৱদেৱত পুৰাই থৈছে, তোমাৰ তাৰপিছত তাতে আৰু এনে অলপ পঢ়াই থৈছে আৰু কিবা এখনত পঢ়াই থৈছে নেকি?
অ', অকল মানে এতিয়া যি যিটো সময় চলি আছে। হে সেইটো সময়ত তুমি অকল পঢ়াত তোৰ ওৰতে ইণ্ডিপেণ্ডেণ্ হলে নহ'ব।
হয়, হয় একদম সজা কথা-
এতিয়া তোমাৰ আমাৰ ঘৰৰ ওচৰতে এনেকুৱা দেখিছ পৰিস্থিতি। তোমাৰ ইলেটি পাচ বি এছ চ পাছ কৰিলে বি এছ পাছ কৰি এটা বেছ বঢ়িয় প এটা ব ক কৰি আছে এটা চাগে পঢ়িয় আছে এটা্ত তোমাৰ ধুনীয়াকৈ সি কত পঢ়ি আছে কিন্তু মানে পঢ়া পঢ়ি আছে আৰু ঘৰত বঢ়িয়া আছে তাকে মোৰ লগৰ এতিয়া গৌতম যোনটো আছিলে মোৰ ভাইটি সি মানে কৈছিলে সি মোক কৈছিলে যে মই এতিয়া কি ডিপাৰ্টমেন্টৰ মই একো ভাবি পোৱা নাই। মই তাক কছো যে তই এনেকুৱাকে পঢ়ে, যাতে এ চাৰিবছৰ বি এ পঢ়ি তোৰ যিটো পাবি তাতকে তই দুবছৰ বা এবছৰ পঢ়ি এটা জব পোৱাটো আজিৰ যুগত মানে বহুত ডাঙৰ কথা মানে গভমেণ্ট জবেই হওক বা প্ৰাইভেট জবে হওক কিন্ত গমেণ্ট হ'লে সবেইো গমেণ্টেই দায় কিন্তু, এতিয়া পৰিস্থিতি যিটো আহি মানে এটা প্ৰাইভেট জব পাবলৈও বহুত টান
হয়, হয়, হয়।
অঁ মানে তোমাৰ বি এছি এম এছি কৰি কমপ্লিট তোমাৰ এটা পাৰ কৰিবলৈ কোনোিট নিবিচাৰে
ন হয় হয়
বৰ্তমান সময়ত মানে এনেকুৱা আহি আছ মানে তোমাৰ ধৰা ইটোতকে মানে বহুত ভয়ানক। আমাৰ অসমৰ পৰিস্থিতি বহুত মানে-
বেয়া, হয়।
এডুকেশ্যন ডিপাৰ্টমেন্টৰ ওপৰতে তুমি পৰষাটো বহি থাকিলে তোমাৰ হয়তো চাকৰি নহলে তুমি পিছত কষ্টা আহিবও পৰা
পস্তাইছে মানে হা হা
সেইকাৰণে তুমি পঢ়ি থকা সময়তে অকমান বিজনেচ চাইডো তুমি চাব লাগিব
চাব লাগিব হয়, এতিয়া সেইটো নহয় সেইটো চা মই সমস্যাটো মই একদম দেখিয়ে আছো হেৰিয়ত সমাজত আ যি দেখি আছো তুমি যিমান সেইখিনি কথা কৈছা সেইটো একদম সঁচা কথা যে আজি বি এ এম এ এম টেক বি টেক ইঞ্জিনিয়াৰ ল'ৰা ছোৱালীও আজি বহুত আছে নিব, মানে কি হয় সেইটো তো ডাইৰেক্টটো প্ৰথম কথা ক'বলে গ'লে নিবনুৱাৰ সংখ্যাতে পৰিছে প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈ গ'ল যে তেওঁলোক এনেকুৱা নহয় যে কোনো এটা হেৰিয়ত অকল এটা নিৰ্দিষ্ট হেৰিয়ৰ মাধ্যমেও গ'ল মুখস্থ অকল বহি আছে তেনেকুৱা নহয়। আচলতে তেওঁলোকৰ স্কিলো আছে কিলো আছে আচলতে। কিন্তু, কি হ'ল আমাক স ব্যৱস্থা সঠিক এটা ডাইৰেকশন দিব পোৱা নাই কাৰণে তেওঁলোকে আজি ঘৰত বহি থাকিবলগীয়া হৈছে, মোৰ মোৰ বোধেৰে তুমি কি ভাবা বাৰু?
সেইটো তেনেকুৱাই তোমাৰ স্কিলটো থাকিও মানে স স্কিলটোৰ ওপৰত সিহঁতে কাম কৰা নাই। এতে স্কিলটো লৈও জতিটো থাকিম সিহঁতে এতিয়া ঘৰতে নিবনুৱা হৈ আছে। এতিয়া মোৰ এডোকেচন কোলিফিকেচন হয়তো সেহেতত কে কম হ'ব পাৰে কিন্তু মই মানে কিমানটো লেভেলত কাম কৰিব সেহটো লেভেলত কাম কৰিব পৰা নাই কিন্তু মই নিবনুৱা হৈ নিবনুৱা হৈ বহি থকা নাই।
হয়, হয়, হয়, হয়, হয়, মই গম পাইছোঁ তোমাৰ কথাটো গম পাইছোঁ।
কিলো লেবেলটো বহত ডাউন হ'ব পায় কিন্তু এইটো গৰুৰ পাল টাইম লাগিব, কিন্তু মানে বৰ্তমান সময়ত সিহঁতে তেনেকে নিবনুৱা আৰু সময়ত সিহঁতে কৰি থকা নাই। কিন্তু, আৰু, মই ভাবিছো, মই ভাবি চুগাৰ। এনেকে নিবনুৱা হৈ পৰি থাকিলে নহ। মানে গভমেন্টৰ পৰা প্ৰাইভেট চেক্টৰত মানে কোনো উন্নতিৰ পথ ন। তোমাৰ নিজাবীয়াকে কিবা এ যদি তুমি কৰিব সেইটো নিজা তাত তোমাৰ কোনেও কবলগীয়া নাই।
হয়, হয়।
তেনেকুৱা এটা চবে যদি কমছেপ আনে তে মানে নিব অহা বহ।
হয়, হয়, হয়, সেই কথাটো হয়, এতিয়া হয়, এতিয়া এতিয়া মই সেই তোমাৰ কথাটো ক'লো তুমি যোনটো কৰিছা সেইটো আচলতে বিগিনাৰ লেভেলত হৈছে কিন্তু সময়ৰ লগে লগে কিন্তু তাৰ প্ৰাসংগিকতাটো বঢ়ি বাঢ়ি গৈ থাকিব, তাৰ ডিমাণ্ডটো বাঢ়ি বাঢ়ি গৈ থাকিব, মই এতিয়া যিমানখিনি তোমাৰ কথা যিমানখিনি মই তোমাৰ কামখিনিৰ কথা গম পাইছো ন কাৰণ কাৰণ সেই কামটো হৈ গ'ল বৰ্তমান ডাইৰেক্ বাস্তৱিক জীৱনৰ লগত ঘটি থকা মানে বাস্তৱিকৰে্ ৰিয়েল লাইফ স্কিলৰ লগত কথা সেইখিনি কথাখিনি হয় নহয় নহয়।
উম।
আজি তোমাৰ সেই ধ আজি ধৰা তাৰ অকমান গুৰুত্বটো কমি আছে যদিও আজি কাইলে তাৰ গুৰুত্ব নকমেই কাৰণ কাইলৈ আৰু যান্ত্ৰিক বস্তু বাঢ়িব কাইলৈ আৰু তাৰ মান কাইলৈ আৰু হেৰি হৈহে যাব। গম পাইছ নাই, গতিকে সেই ক্ষেত্ৰত বাৰু মই এ' সেইটো কথাও মই হেৰি কৰিছো, আৰু লাহে লাহে সেইটো আহিছে আকৌ, মানুহখিনি সেইটো বুজি পাইছে আকৌ লাহে লাহে। মানে
মানে পৰিস্থিতিয়ে সেইটো পৰিস্থিতিয়ে মানুহক যেন বুজাই দিছে। কি মানে পিছৰ পৰ্যায়তো ইটা, ইটা যদি তুমি পঢ়ি আছা, পঢ়ি থকা অৱস্থাতে যদি তুমি মানে দু ঘণ্টা টাইম উলিয়াই কিবা এটা তুমি ঘৰতে মাৰি দিয়া বিজনেচ কৰিবলে মানে বেছি বহুত টকা পইচা নালাগে আজিকালি বহুত সাধাৰণ ল তাৰ পৰা বহুত ডাঙৰ
পাহ, পাৰি, পাৰি, পাৰি, অ', হয়, হয়
এনেকুৱা এটা যে তুমি কম পইচা তুমি লোৱা আহা, সেইটো তুমি নিজে কাম নকৰিলেও তুমি বেলেগে কাম কৰিলেও তুমি পইচা পা
হয় হয় সেইটোৱে কথাটো
অনেক বসু তুমি এতিয়া তুমি পঢ়ি আছা তুমি পঢ়ি থকা অৱস্থাতে যদি তুমি দুই এটকা ইনকাম কৰি থাকা এতিয়া তোমাৰ পঢ়া সুবিধা হ'ব তোমাৰ বেলেগত সুবিধা নহয়
অ নহয় নহয় হয় সেইটো।কথাটো অ আজিকালি তোমাৰ কি হয় এই হাই ছেকেণ্ডৰীকে যিমানখিনি হে কৰ পিছত আচলতে এটা কি হয় ম মই এইটো নকওঁ যে তোমাৰ ধৰা যে ডিগ্ৰীটো ডাইৰেক্ট মাছ বি কৰিব নালাগে বুলি নকওঁ তোমাৰ ধৰা কৰিলা মানে ডিগ্ৰীেটো ধৰা ডিচটেন্সট লৈছা তুমি এটা ৰিয়েল লাইফ স্কিল উঠাই লোৱা ধৰা যোনটো তাৰ লগে লগে কৰিব পৰা । যাতে এফালে হেৰি হোৱা অহাত তিনিবছৰ চাৰি বছৰ হ তুমি স্কিল টোৰ ওপৰত মা নহয় মানে যথেষ্ট খিনি তোমাৰ আগ্ৰাসন আহি যাব তোমাৰ ধৰা যদি বি এছ চি তুমি যদি ডিচটেন্সট চলাব পা সিফালে এখন আহি যাব কোৱালিফিকেচনৰ হেৰি হয় নহয় বা নকৰিলেও তুমি ৰিয়েল লাইফ স্কিলটো ল'লেও তুমি তেনেহলে তাৰ ওপৰতো হেৰি কৰিব পাৰিবাগে পিছত কাম কৰিব পাৰিবাগে হয়ে নে নহয় । কিন্তু কিন্তু কিন্তু অকল ডিগ্ৰীটোৰ ওপতে কাম কৰি পিছত যদি এতিয়া ডিগ্ৰী এটাটো তোমাৰ ইণ্ডিয়াতো বহুত ডিগ্ৰী তোমাৰ চাবলৈ যোৱা হ' আজিকালি লৈ ল ছোৱালী মানে সাধাৰণ ডিগ্ৰীটো সাধাৰণ সাধাৰণৰ সেই নিচিনা হৈ গল মানে
উম
আৰু মানে তেনেকুৱা ধৰণে একো স্পেচিফিক গুৰুত্ব দিয়া নহয় ডিগ্ৰী আগতে তোমাৰ ধৰা ডিগ্ৰী কৰা ষ্টুডেণ্ট বুলি কলে কেনেকুৱা ধৰণৰ হেৰি আহে চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সুবিধা পায় বা খ সেই কিন্তু আজিকালি চোৱাসোন আজিকালি তোমাৰ এম টেক বি টেক কৰা সকলে থাৰ্ড গ্ৰেড ফৰ্দ গ্ৰেডৰ কাৰণে চাকৰি কাৰণে এপ্লাই কৰে কিন্তু যোনটো আচলতে একদম আচল চাবলৈ গ'লা চৰকাৰে যিটো উদ্দেশ্যয় উলিয়াইছিলে সেইটো কাৰণটো নহয় কাৰণ থিৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড টো উলিয়াই যিসকল লোকে আহ তোমাৰ নৱম দশম শ্ৰেণী ভালকে পাছ কৰিব নোৱাৰিলে সেই লোকসকলৰ ষ্টেণ্ডাৰ্ডত উলিয়াইছিলে হয় নে নহয় বাৰু কিন্তু এ এতিয়া তেওঁলোকে ইমান হয় কিন্তু তেওঁলোকে এতিয়া ইমানখিনি পঢ়ি পেলাই তেওঁলোকে নিজৰ চাৰ্টিফিকেট লুকুৱাই অকল তেওঁ হায়াৰছেকেনলোকে দি আজি তেওঁলোকে থাট খেল আৰু ফ উৰ এপছেটফাই গতিকে মই নাভাৱো যে যিখিনি ডিগ্ৰী ললে সেই ডিগ্ৰী চাৰ্টিফিকেট লুকুৱাই কোনোবা এটা চা চাকৰি লোৱাটো ইমান হেৰি বুলি মই নাভাবো কাৰণ তেওঁ নিজৰ হেৰিয়ৰ হিচাপত তেওঁ নিজৰ হেইটো পোৱা নাই সিমানখিনিয়ে আৰু কথাখিনি ।
এতিয়া তুমি এম এ পাছ কৰি পেলাই যদি এম ফ্ৰাইতো সি পঢ়ি আছৈসিটো থড গেদত য়াব আপ কাম তোমাক তাতো তাত এম এচি চাৰ্টিফিকেট ত নাযাব তাতো তোমাৰ তাত হায়চেকেনদি পাছ থাদ তাত তোমাৰ বি এছ চি কৰা এম এচ চি কি কোৱা? সেইখিনি থাদ বকেত কৰি এনেই পঢ়ি থাকি দি আৰু এতিয়া মানে কি এতিয়া ঘৰত বহি থাকিলও নোৱাৰি ঘৰত পঢ়ি থাকিলেও একো নহয় আৰু সেই উপযুক্ত কাম নে এইফালে সি যাবও নিবিচাই
সেইটোৱে সেইটোৱে অহ সেইখিনিয়ে আৰু কথাখিনি আচলতে এইটো এটা সমস্যয়াটো দেখা দি আছে । সেই সমস্যাটোৰ সমাধানৰ সেইটো আমি বিচাৰিব লাগিব
উম । ঠিক আছে দিয়া কথা পাতি ভাল লাগিলে মই আকৌ পিছত সময় হলে তোমাৰ লগত কথা পাতিম।
অ বাৰু বাৰু বাৰু নিশ্চয় নিশ্চয় আকৌ লগ পাম
সেনেকে